হেল্ল', কি কৰিছে? হেল্ল',
হেল্ল',
অ, শুনা পাইছেনে?
কব
মই এইয়া, এনে আছিলো। আপুনি কি কৰিছে? মই এনেই আছিলো, এনেই মানে আপোনাৰ কলেজৰ পৰা আহি পেলাই বহিছিলো, খোৱা বোৱা কৰিম বুলি ভাবিছিলো আৰু খোৱা বোৱা কৰা আগতে। আপোনালৈ ফোন এটা কৰো বুলি ভাবিলো খবৰ এটা কথা এটা সুধিবৰ কাৰণে আপুনি কলেজ গৈছিলে নাই?
গৈছিলো বাৰু আজি প্ৰথমতে যিহে বেয়া এ আহি পাইছোহে ঘৰত সোমাইছো
আহ অ, বৰষুণ দিছে নেকি? তাবা?
কথাটো বেয়া কৰি।
তাকে একদম বহুত - বহুত ডাঙৰকে বৰষুণ দিছে নেকি আ আপোনাৰ মাতটোও ভালকে অহা নাই মানে বৰষুণৰ শব্দ চাগে সেইটো কাৰণে।
অ', বৰষুণ মানে বহুত ডাঙৰকে দিছে সেইকাৰণে মাতটো অলপ কমকে গৈছে চাগে।
হয় এতিয়া ঠিকে আহিছে এতিয়া ইমান ডাঙৰকে কলে হৈ থাকিব আৰু শুনিতো পাম আৰু অ',
মানে বতৰটো বেয়া আছে। অ, এই আহি পাইছোহে বাৰু আহি পাইছোহে খাম আৰু আপুনি খালে?
উম, মই নাই বনামহে মই বনাই পেলাই খাব লাগিব ৰুমত থাকো যে এইটো কাৰণে আৰু তাকে আহিলো দিও হেৰিয়াৰ পৰা কলেজৰ পৰা আহোতেনে আপোনাৰ ৰ বাটতে যাওতেনে ৰ'দ দি আছিলে গৰমত থাকিব পৰা নাই তাৰপিছত আহিলো আহি পেলাই আধাৰ পাট পাইছোহি আধা বদাত পুৰা দবািটা বৰষুণ মানে ওলাব পৰা নাই বাহিৰলৈ- এনেকুৱা গেলা বতৰ দেখিছে নহয় এতিয়া এই বহুত দব এিত বৰষুণ এতিয়া এৰিছে বাৰু অলপ - অপ এতিয়া ৰুম পালোঁহি বুলি এৰিছে, এনেই যেতিয়া বাহিৰত থাকোঁ নহয় তেতিয়া বহুত বেছি বৰষুণ দিয়ে। আপোনালোকৰ উ', তাকে তাৰমানে কি আৰু পৰিৱেশৰ হেৰি হৈছে যে, পৰিৱেশটো আমাৰ অনুকুল নোহোৱা হৈছে পৰিৱেশৰ গোটেই প্ৰদূষণ কৰি পেলাই এ তেনেকুৱা হৈছে জলবায়ু পৰিৱৰ্তন হৈছে, তাৰ ফলতে এনে এনেকুৱা হ'বলৈ ধৰিছে আৰু বৰষুণ দিব এতিয়া আৰু কেইদিনমানৰ পিছত আকৌ ৰ'দ দিব বহুত দিন ৰ'দ দিব একদম শুকাই যাব গোটেইখন, তাৰপিছত আকৌ মন যেতিয়া মন যাব তেতিয়া বৰ উৰাই ঘূৰাই বৰষুণ দিব চব ডুবাই দিব, তেনেকুৱাহে আৰু
তাকে ৰ'দ দিলে টিকা ফটা ৰ'দ এইফালে বৰষুণ দিলে আকৌ নেৰা নোপেৰাকে বৰষুণ ফল দিব, আ, আজিকালি যিহে ৰাস্তা ঘাট অকমান বৰষুণ দি দিলেই পুৰা পানী এতিয়া পানীত ডুবি থাকিম অ'।
তাকেহে তাকে একদম মানে এ চাবলৈ গ'লে আপোনাৰ বৰষুণটো দিবলগীয়া আছিলে বাৰু কিন্তু ইমানো মানে দিবলগীয়া নাথাকে আৰু এতিয়া চা হঠাতে ৰ'দ দিছে, আকৌ হঠাতে বৰষুণ দিছে তেনেকুৱা হ'লে মানে কি হয় মানুহৰ মানে কি হেৰি কৰে মানুহৰ এই ৰ'দত, ৰ'দত গাটো কৰি আছে ন ৰ'দত গৰমো আছে বৰষুণত তিতি গ'লে মানে কি জ্বৰ হোৱা চান্স থাকে, জ্বৰ পানীলগা এইবিলাক হোৱা চান্স থাকে। ত' সেইটো কাৰণে অলপ প্ৰব্লেম হয় আৰু ঘূৰি ফুৰা মানুহবোৰৰ কাৰণে বাহিৰত ঘৰত থাকিলে প্ৰব্লেম নাই বাৰু, আকৌ এনেও এনেও আগবেলাটো যি চিচাত গৰম দিছে, সেই এইটো হিচাপততো, বৰষুণতো বহুত দৰকাৰী আছিলে, আৰু এতিয়া, কিন্তু যিমান দৰকাৰ, হ'লেও মানে, বৰষুণ মোৰ মতে, হয়, মোৰ মতেটো ৰাতি দিলে বৰষুণ ভাল পাওঁ, আপুনি, আপুনি কেনেকে ভাল পায়? ৰাতি দিলে ভাল পায় নে, দিনত দিলে ভাল পায়, বেছিকে।
মোৰতো দিন ৰাতি দুইটাই ভাল লাগে, খালি ইমান ডাঙৰ বৰষুণ নহয়, সৰু বৰষুণতো ভাল লাগে আৰু। অহ', শুবলে ভাল যে।
তাকে, উম, কিনকিনিয়া বৰষুণ দিলে ভাল লাগে আৰু ন। উম, কিনকিনিয়া বৰষুণত এই পকৰী চাহ খাই পেলাই পুৰা ভাল লাগে আৰু। উম, বেছি ডাঙৰ কেনেতো দিলে, অশান্তি হয় ন। তাকে নকৰিলে বস্তে, সেইটোৱে। প্ৰতিটো বস্তুৱেই মানে কি হয়, বা বেছি হৈ গ'লে অলপ প্ৰব্লেমেই হয় ন। অলপ যেতিয়া থাকিব মৃদু মৃদুকে পাই থাকিব তেতিয়াহে বস্তুটোৰ ভেলুটো থাকে এতিয়া, এইটো অভাৰ হৈ যাব তেতিয়াহে সি, অনিষ্টহে কৰে চবৰে। বৰষুণ বুলিয়ে নহয়, যেনেকুৱা বস্তুৱেই হওঁক আৰু, তেনে নহয়। তাকে এইটো বতৰটো কিন্তু, বেয়া এতিয়া মানে হেৰি, মানুহৰ চৰ্দি হ'ব, জ্বৰ উঠিব, তেনেকুৱা টাইপৰ বতৰহে কৰিছে, পাতিছে। তাকে হেৰি নহয়, আপোনালোকৰ ফালে বৰষুণ দৰকাৰী আকৌ, এতিয়া মানে খেতি পথাৰ চলি আছেতো আপোনালোকৰ খেতিত, বৰষুণ দৰকাৰ মানে পানী, হেৰি কৰে নে বৰষুণৰ পৰা খেতি কৰে। এক্সট্ৰাকে পানী আনে নে, মটৰৰ দি পেলায় পানী আনে নে, বৰষুণ দি পৰাই খেতি কৰে।
এতিয়া, বতৰটোৰ ওপৰতহে চাব পাৰি। বতৰো সেইকন সময়ত যদি, ভালকে থাকে তেতিয়া বৰষুণত। পানী দিয়ে কৰিব পাৰি। নহ'লে, যদি সেইকন সময়ত বৰষুণ নহয় তেতিয়া। এতিয়া, মটৰ লগাব দিছে।
উম, এতিয়া যোৱাবাৰৰ নিচিনা হোৱা নাই এবাৰতো বৰষুণতো, এতিয়া বে-বেছিকে হে দিছে। এবাৰ হয়নে নহয়। যোৱাবাৰ যেনেকে, শুকাই গৈছিলে। উম, যোৱাবাৰ আকৌ, শুকাই গৈছিলে নাই গোটেইখন। বৰষুণে নাই। এইবাৰ, হয় বৰষুণতটো যিমান দিছে সেইটোক চাই পেলাই, খেতি বাতিটো অলপ ভাল হ'ব লাগে।
তাকেহে, বৰষুণটো খালি জোখৰ টাইমত দি থাকিলেই হ'ল। ভালেই হ'ব।
অহ', হয়, হয়। আপোনালোকৰ হেৰি, এ খেতি-বাতি কৰি হ'ল নাই নে আছেই ৰুবলে মাটি আৰু।
নাই। আমাৰ ইয়াত আৰম্ভণি হ'বহে কঠীয়া পাৰিছেহে।
অ', অ', অ'। কঠীয়া পাৰিছে হে। এইটো কি বুলি কয়, কঠীয়া পাৰি হ'ল নিকি গোটেইখিনি। এ, আমাৰ মই গম নেপাওঁ ন বিশেষক। মই কল, মই কলেজত এলে আহি পেলাই ইয়াতে ৰুমত থাকিলো ন, বহুত দিনৰ পৰা। তেতিয়া মানে মই, ইমান বে ভাল। ভালকে গম নেপাওঁ মানে, ঘৰত এতিয়া কঠীয়া পাৰিছে বুলি কওঁ কইছিলে মায়ে সেইদিনা ফোন কৰিতে কিন্তু। ন্ত ইমান বিশেষকে মানে মই নাজানো মানে খেতি কৰি হ'ল নে নাই মানে সেইটো, সেইটো কাৰণে সুধিলো আক। তেনেকে আপোনাৰ। খেলি মেলি লাগি গৈছে। আপোনাৰ হেৰি কঠীয়া পাৰি হ'ল নিকি, আপোনালোকৰ।
কঠীয়া পাৰি হ'ল। এতিয়া, আকৌ এইবোৰ পথাৰ। হাল বাবলে আছে বাকী হাল বাই পিনি ৰুব লাগিব
ইমান বৰষুণ দিছে ইমান বতৰৰ ভা আপোনাল তেনেকলে হলেচোন ভালে পাইছে খেতি কৰিব কাৰণে হেকাণে মই এতিয়া হাল বাব পাৰিব ভালকে আৰু
এ ইমানো ইমানো এনেকে হাল বাব পৰা নাই হোৱা মানে বৰষ খুন অলপ বেছি দি দিলে গোটেই বানপানী হৈ যায় যে
অ পথাৰ ডুবি থাকে অ অ আকৌ হেৰি কম হলে কম হলেনো কেনেকে পাৰিব কম হলেতো নোৱাৰিব
অ কম হলেও অসুবিধা হয় কিন্তু ইয়াত অলপ বেছিয়ে দি দিছে এইবাৰ মানে এই পথাৰ ডুবিয়ে আছে হাল বাবও নাই পৰা তাকে এতিয়া কঠীয়াও পৱা হ'ল সেয়াও বেয়াহে হ'বগৈ চাগে
বৰষুণ বেছিকে দিলে বানপানী চানপানী হয় নাই আপোনালোকৰফালে
উম বহুত গোটেই ডুবি থাকে আমাৰ এখন অঞ্চলটো
অ বানপানী মানে বহুত ডাঙৰ হয় অনিষ্ট কৰে চাগে বহুত ন তেনেহলেচোন আপোনালোকৰ কাৰণে বহুত তেনেহলে আপোনালোকৰ কাৰণে চোন বৰষুণটো বহুত মানে বেয়াহে দিশতে হেৰি হয় বুলি ক'ব পাৰি ভাল দিশতকে বেছিচোন বেয়া দিশে আপোনালোকক বৰষুণ বেছিকে দিলে হয় চাগে বানপানী যদি হয় গোটেই খেতি পথাৰ ঘৰ দুৱাৰ চব অনিষ্ট কৰে কে ল
অ তাকে মইয়ো অলপ দিনৰ আগত ঘৰতে আহিছোহে আহোতেই বাট বাটতে দেখিলোঁ বানপানীয়ে গোটেই ঘৰ ডুবি আছে মানুহক
অ আন ঘৰ ৰাস্তাতে দেখিছে আপোনালোকৰ ঘৰত ওচৰত নহয় নহয়
আমাৰ ঘৰৰ ওচৰত নহয় বাৰু এ ৰাস্তাৰ কাষত মানে যোনবোৰ ঘৰ আছে ওচৰতে ন' দি আছে যে সেইকাৰণে মানে অলপ বৰষুণ দিলেই গোটেই পথাৰ কৰি আহে।
আপোনালোকৰ ঘৰচৰ নদী আছে নেকি
আছে আছে আমাৰ ঘৰৰ ওচৰত নহয় মানে পথাৰৰ ওচৰত আছে সেইকাৰণে পথাৰত অলপ অসুবিধা হয় আৰু
অ' বুঢ়া বান পানী হৈ যায় এইফালে এ এনে বৰষুণ আকৌ বেছি হিলে হেৰি নহয় মাছ তাছ ওলাই নহয় চাগে অ' মাছ চাছ ধৰে নে নাই আপোনালোকে
এ লাঙি পতা হয় লাঙি কোকা এনেকেই বৰশী পোৱা হয় আৰু
উম কাঐ লাগি অ' আমাৰ ফালেও আগ তাতে আমি সৰুতে পুৰা পাতো আৰু জাল পাতো কাৱৈ লাগি পাতো ডাঙৰ ডাঙৰ কাৱৈ মাছ লাগে পুৰা আকৌ খুঠি লাঙি পাতো প হিলেঙীটো লাগে বৰষুণতো যেতিয়া বেছি দিয়ে তেতিয়া হেৰি কৰো আৰু। এতিয়া ধুনীয়াকে পথাৰৰ মাটিত পাতি থৈ আহোনগে মাছ বিলাক বৰষুণ দে বোহিৰলৈ ওলাই আহেত ব বৰষুণ দিলেজান উঠে নহয় মাছৰ আৰু বাহিৰলৈ ওলাই আহেই আমি আহি পেলাই হেৰি কৰি থৈ দিওঁহি আহ। তাৰ পিছদিনাখন ৰাতিপুৱা আৰু তি তি যাওঁ আৰু মাছ ধৰিবলৈ। বৰষুণৰ পৰা জালৰ পৰা এেৰুৱ গ ভাল লাগে তেনেকুৱা আপোনালোকৰ। থাকে তেনেকুৱা পাইছে আৰু পুৰা ফুৰ্তিয়ে পাইছে আৰু। তাকে এতিয়া বৰষুণ দিলে মানে বেয়া বুলিয়ে নহয় তাকে বৰষুণ দিলে মানে বেয়া বুলি নহয় আৰু বহুত ভালো বস্তু পায় আৰু মজাও ল'ব কৰে পুৰুষ নহয়
উম তাকে এফালৰ পৰা ভালো এফালৰ পৰা বেয়াও
তাকে সেইটো আৰু প্ৰতিটো বস্তুয়েই টো ভাল- বেয়াটো থাকিবই নহয় যিমান যি ক'লে এতিয়া এ বৰষুণৰো তেনেকে ভাল-বেয়া থাকিব ভালতটোও মানুহে এনজয় কৰে, বেয়াটোতো দুখ কৰে আৰু তাকে এ কথাবোৰ শুনি ভাল লাগিছে আপোনাৰ লগত এনেকে, এনেকুৱা ধৰণে বৰষুণৰ ওপৰত পাতি ইমান ভাল লাগিছে বতৰতো বৰষুণ হৈ আছে সেইটোকে চাই বোলো আপোনাৰ লগতে অকনমান কথা কেনেকুৱা হৈছে সেইফালৰ পৰিস্থিতি তাৰ ওপৰত লৈ পেলাই?
তাকেহে ভালে কৰিলে ভালে কৰিলে।
আপুনি কেতিয়াবা কেতিয়াবা ফোন, তাকে তাকে ফোন-চোন কৰিব আকৌ কেতিয়াবা এইবিলাক কথাকে ক' পাতিবৰ কাৰণে এনে এনে।
অ -অ কৰিব লাগিব কৰিব লাগিব কৰিব লাগিব।
ঠিক আছে বাৰু আজিলৈ ইমানতে সামৰণি মাৰো আৰু। ময়ো ভাত কেইটা খাই লওঁগে, খাই লৈ আকৌ ফোন কৰিম চাগে দিয়ক। ঠিক আছে বাৰু আজিলৈ ৰাখিছোঁ দেই।
অ -অ ঠিক আছে।
অ'